অই দেৱজিৎ শুনি আছা?
অ পাইচা মোৰ মাতটো শুনা পাইচা?
পাইছো পাইছো, কি কৰি আছিলা?
পাইচা ন মোৰ মাতটো? আহ কি কৰিছিলা পিছে?
এ মই ওলাইছিলো ৰবা তুমি?
হা?
ওলাই আহিছিলো ৰবা অলপ।
এনেই আছা নেকি?
অহ এনেই
আচ্ছা, ক'ত ঘৰত, ঘৰত আছা না ক'ত বেলেগত আছা?
ৰবা এতিয়া ঘৰ‌ সোমালোঁ।
ঘৰতে আছা
উম উম।
আচ্ছা ঠিকে আছে, বাকী আজি দিনত কি কৰলা পিছে?
দিনত হে উঠিলোঁ ভাত খালো, গধূলি আকৌ জিম গলো ৰবা
অহ শুনা পাইছা নে মোৰ মাতটো
পাইছো পাইছো, মোৰতো শুনা নাছিলা নেকি
বাকী ঠিকে চলি আছা নে কিবা
ঠিকেই ঠাকে চলি আছে ৰবা
বাকী পৰীক্ষা চৰীক্ষা যে আহি আছে এই আমাৰ যিবা নাই এতিয়া
অ এপ্লাই কৰিছো প দিম
অ পঢ়া পাতি কেনেকা চলি আছে, চব চাবজেক্ট ঠিক থঠাকে চলি আছে না?
ঠিকে চলি আছে ৰ'ব বুঢ়া মাটি সেইয়ে আৰু ঠিকে ঠিকে
অ মানে হেৰি প্ৰিপচন ভালে চলি আছে আৰু
ভাল ভাল চলি আছে। হয়
নাই নাই গম পাইছোঁ
আহ
কিন্তু হেৰি অ তুমি এ হেৰি অপেনত পৰা কৰি আছিলা ন?
অ অ ফে কেণ্ন্দিিক
অ ল'ৰাটো অমিত কৰি আছে এ ঠিকে আছে হেৰিালে গ্ৰেজুৱেচন মানে মাষ্টাৰ ডিগ্ৰীটো কৰি ললা আৰু হলে মানে ন চৰি কৰিছা দুটা একেলগে কোনোবা এটা চাইডো আব টাইম ৱেষ্ট কৰিব নালাগে নেকি
সেইটোৱে
উম ঠিকে আছে নাই কি কৰি শিকিল
সেইয়াই আৰু কৰিঢ আছো
তাকে কোৱা পিছে আৰু কি খবৰ এ দি?
খবৰ পাতি ভাল ৰবা, তোমাৰ?
চদাহা চাদাাহাল ন
চাহ তাহ খালো
উম হম হম হম। এ হ হম হম
কি?
হেল্ল'
অ বাকী ঠিকে ঠাকে চলি আছে আৰু নেকি?
উম
উম হম এ আচ্ছা তোমালোক আৌ যে বেলতলাত যে হেৰি কম্পিউটাৰ যে তোমালোকে য'ত শিকিছা আৰু হা তাতে কম্পিউটাৰ চেণ্টাৰত মানে হেৰি পইচা এনে কিমান মান লয় এনে, মানে সস্তাতে গভৰ্মেন্টৰ কিছুমান থাকে না। মানে সে মানে ফ্ৰি কৰি শিকায় নেকি?
গভমেণ্ট ফ্ৰী আমাৰটো প্ৰাইভেট হয়।
ন মানে মই মানে মানে মই শিকি থৈ দিছো কিন্তু মোৰ চাৰ্টিফিকেট নাই বৰ্তমান চাৰ্টিফিকেটখন মই এনে মানে ওলাব লাগে মানে আৰু অকণমান নতুনকে এ অলপ একচুৱেলি নতুনকে এবাৰ শিক লম নেকি? মানে ছয়মহীয়া যোনটো এই ছয়মহীয়া- ছয়মহীয়া এনে সেইটো শিকি লম বুলি ভাবছো। অ, যদি ভাল চেণ্টাৰ টেণ্টাৰ আছে আৰু বেলতলাত হলেও হ'ব আৰু প্ৰব্লেম নাই। তাতে ভালকে শিকি পেলাই চাৰি বিধখন ওলাই লম আৰু কাৰ পিছ ন চাৰটিিকট খ থাক মানে অলপমান ভাল হৈ যায় আ ত পাই বহুত বিদাৰ চলি উম তাকে
পাৰ
তোমাৰতো আছে তুমিতো কৰছিলা আগতে?
অ মোৰ আছে আছে হয় হয় কৰিছিলো
মই ভাবিছোঁ আৰু নেক্সট মাহ মানৰ পৰা এ হেৰি মানে কম্পিউটাৰ এটা ছয় মীয়া কৰ যোনটো মানে অপোনাৰ কৰি আৰু ভাল এইবাৰ মাজতে মই এৰি দিলো মানে বছৰৰ কচ কৰিছিল এইটো আঠমাহ মান ধৰি পেলাই মানে মই বাদ দি দো মানে
আচ্ছা আচ্ছা।
ভালকে কৰিব লাগিব ন', হেৰি চাৰি বি চাৰি বিজাত লৈহে হৰিম। মানে আমাৰ লৰা লাগোৱা নাই মানে চাৰিখন থাক লাহে মানে ক'ৰবাত ওলাই সেেলা কৰিব পাৰিম আৰু
অ' সেয়ে ইম্পৰ্টেণ্ট হয় খান আজি কি লাগে ন বাকী আছো ৰ'বা ভাত চাত খাই নাই ৰ'বা।
উম
খাম হে
বাকী কিবা কাম চাম কৰি আছা নেকি?
কাম নাই ৰবা এই বিচাৰি আছো চঠ নাই নাই। চালি আছো।
মই ঘৰতে বাহিৰত মানে আমাৰ ঘৰ বাহিৰতে আছো বিৰাট গৰম দিছে এইদিন বিৰাট গৰম দিছে দেই। থাকিব নোৱাৰা আৰু ঘৰত ক'ৰবাত মানে ধৰি লোৱা ফুৰিব চুৰিব যাবা ধ অকমান ঠাণ্ডা জেগাত যদি যাব পাৰে না তাত যদি ফুৰিব ফুৰিব মন যায় আছিলে নাই বহুত দিন হৈ গ'ল আৰু কলেজ চাছ চলাৰ পিছৰ পৰা যোৱাই নাই ক'তো ক'ৰবাত ঠাণ্ডা জেগাত ধৰি লোৱা গছ গছনি কৰা। ধুনীয়া আৰু গাঁৱৰ গাঁৱৰ নলে মানে ধৰি নিজৰা চজৰা কৰ'বাত যদি আছে তাতে ক'বাত ফুৰিব ফুৰিব গলে মানে ভাল লাগিব। ধোৱা ধোৱা গে স গ'লো আৰু ধুনীয়াকে ঠাণ্ডা জোগাত মানে অকমান টাই স্পেড কৰি ভাল লাগে।
অহ বেপাৰী
অ', এতিয়া এতিয়া শুনা পাই আছা ন মোৰ মাতটো।
পাইছোঁ।
অ মই মানে অলপমান মাজতে হেৰিিব নাছিলো এতিয়া ভালকে শুনাবি আছো
পাইছা
পাইছে পাইছো এতিয়া ক্লিয়াৰ হৈছে পুৰা।
অ', তেতিয়া কি নেটৱৰ্ক বেয়া আছিল নেকি মোৰ।
অ', মানে ইমান ভালকে পোৱা নাছিলো মই ভাবিছো কি মোৰ নেকি কিন্তু মই ফোন কৰিছিলো হেৰি। এ কালি মানে মই চিনটুকো ফোন কৰিছিলো মানে এ চিনটোুৰ মোবাইলত ই ইমান শুনা পোৱা নাই বা আমিৰজাপ খ ভালকে ৰা হৈছে কিন্তু তোমাৰ মই শুনা পোৱা নাছিলো এতিয়া মানে মই এখে মানে আহা মই মানে এ খোজকাঢ়ি আছো তত আছো হা। আমাৰ যোনটো হেৰি কেম্পাচ যে কেম্পাচৰ তলতে মানে ম খোজকাঢ়ি আছো ভাবছো কোনখিনি ত নেটৰ্ক ক'ব বুজিচেনে নেটৱৰ্ক পোৱা জেগা খিনি এতিয়া ঘপকে টো আৰে ন আমাৰ ঘৰত হা মানে আমাৰ ঘৰত পায় মই গম নাপা তম তুমাৰ এইটো নম্বৰতে বা কিবাবা মোৰ প্ৰব্লেম পাইছো বাকী যোনে ফোন কৰিলে চব লগতে পাইছচোন। মই ঘৰত থাকোতে ভাবিছো কিন্তু তোমাৰ মইি শিবাৰো বনাইছিলো এই লাজজীতে কল কৰিছিলা তুমি মোক
অ গম পাইছো
ফোন কৰোতে তেতিয়া ইমান ভালকে পোৱা নাছিলো আৰু
মোৰ মোৰ জিঅ' চিম কাৰানে নেকি।
অ' তোমাৰ জিঅ' চিম নেকি।
অ', জিঅ'।
তে মোৰ কি মোৰো জিঅ এ হয়।
এই জিঅ'ত মাজে-মাজে প্ৰব্লেম দিয়ে না সেইকাৰণে চাগে।
মানে আমাৰ দুটাৰে জিঅ' যে সেইটো কাৰণে হ'ব পাৰে নেকি।
হ'ব পাৰে ফাইভ জি না কি তোমাৰ।
নেকি গমেই নাপাও এইবাৰ মই চিমখন আছিলে এ হ হয় কি খুৱাইছে মোৰ দাদাই কিনি দিছিল।
চুপা চুপি চালে না নাই। নতুন যে এখান মুভি ওলাইছে।
অ'।
চুপা চুপি।
নাই নাই- নাই চোৱা নাই- চোৱা নাই, চুপা চুপি চোৱা নাই- চোৱা নাই। ৰিলিজ হ'ল নেকি এই কোন হিৰ' কোন আছে হিৰ' কোন আছে নু ইয়াতে।
হিৰো মানে হিৰো এই তাৰ নামটো কি আছিল বা। হ'লো ন মই এ বেৰি বেৰিয়া দাত যে আছে।
কে মানে কি চাইনিজ মুভি নিকি।
চাইনিজ নহয় অসমীয়া মুভিয়ে আগত
অ' অসমীয়া মুভি অ' কোন আকাশদ্বীপ আকাশ আকাশদ্বীপ না কোনে। মানে হিৰ' কোন আছ
এই হিৰ' টোৰ নামটো মই পাহৰি গ'লো ৰ'বা কেকৰা মেকৰা চুলি দেখছা দিয়া তাক, অসমীয়া
কেক্ৰা মেক্ৰাটো দুটামান আছে ৰ'বা। দেখিলে চিনি পাম চাগে নামটো।
কৰেহি।
তুমি চালা।
মই চালো আকৌ বঢ়িয়া আহিছে। আজি নহয় তিনদিন মান হ'ল।
তিনিদিন মান অ' এ মই- মই লাষ্ট মুভি মই লাষ্ট মভি কি চাইছো গম পাইছা না।
কি।
আৰু-আৰু লাষ্ট মুভি আৰু জীৱনৰ প্ৰথম মুভি। মানে থিয়েটাৰটো মই এবাৰে গৈছো এবাৰতে এবাৰে গৈছে আৰু লাষ্ট মুভি চাইছো আৰু সেইখন সেই ল'ৰা সেই মানুহজনৰ না একেবাৰে লাষ্ট মুভি আছিল বুজি পাইছা।
মানে হলত চাই পোৱা নাই এতিয়ালৈ।
হলত চাই পোৱা নাছিলো কিন্তু তাৰ পিছত চালো আৰু সেই লাষ্ট মুভি সেই হিৰোটোৰ লাষ্ট মুভি হয়। আৰু মই চোৱা ফাৰ্ষ্ট মুভি।
তোমাৰো সেইখনে ফাৰ্ষ্ট সেইখনে লাষ্ট নেকি।
ন সেইখন লাষ্ট গম নাপাও হ'বও পাৰে না পিছতে চাব পাৰো ন কিন্তু সেই হিৰোটোৰ লাজ সেই হিৰোটোৰ লাজ হয়। নাই-নাই এ চোৱা মোক ন বহুত তে লগ ধৰি থাকে হেৰি চিনেমা চাবা কিবা চাবা ন ধৰি লোৱা ধ তুমি বলীউডৰ কিমান মোভি ৰিলিজ হ'ল ধৰি লোৱা ব্ৰহ্মাস্ত্ৰ আছিল কিবা আছিল হেৰি আৰু কিবা এই জাৱান পাঠান দুখনে চাব কাৰণে মোক লগ ধৰি আছিল। এইটো মই নিজে নগ'লো ইণ্টাৰেত হয় কিন্তু যোনখন মুভি কথা মই কৈছো যে হা সেইখন মুভি মানে আমাৰ অসমত মানে বহুত চলিছে মানে বুজি পাইছা। আ সেইটো মানে বহুত, সেইটো থিয়েটাৰত- থিয়েটাৰত চাইছো কিন্তু হেৰি কি মুভি খনৰ নাম গেছ কৰাচোন কি হয়।
এই অসমীয়া নে হিন্দী
অসমীয়া অসমীয়া এ মই হিন্দী কথা কোৱা নাই। অসমীয়া কথাছ আৰু সেইটো ন আহ অসমীয়া নহয় নহয় হিৰোটোৰ লষ্ট মুভি আৰু এই হিৰোটোৰ লষ্ট মুভি আৰু হিৰোটোৰ আৰু মুভি ওলাব নোৱাৰি সম্ভৱে নহয় যে হিৰোটোৰ মুভি আৰু
ৰই ৰ বি নালে
এ ঠিকেই কৈছা জুবিনদাৰ নলি সেইেইকাৰণে, সেইকাৰণে চাব বিছো সেইকাৰণে চাবুছো জুবিন গাৰ আৰে মই গম পোৱা নাছিলো, এখন লাভষ্ট মুভি বুলি কম থিয়েটাৰ নহয় অ' হে চাইছো মলৰ ভিতৰত খাইছ অ' হলত চাল চ ন' এইটো হেৰি বিগ বজাৰখনন যে আছে তাতে,
বিগ বজাৰ
এই বিগ বাজাৰৰ পিছৰ চাইডে খন যে বিল্ডিং নাই নেকি এটা হেৰি সেইটো মলটো সেইটোে মলই হয় কিন্তু এটো সৰুটো মল ন' তাতে মোৰ মলটো নাম মনত নাই কনষ্ট্ৰাকশচন হৈ আছে তুমি ধৰিব পাৰা
মানে মলটো কেনেকুৱা মানে ভাল নে বেয়া,
নাই ঠিকে আছে কিন্তু মইো হিচাপত মই হেৰি হলত চাই পাই নছো আৰু মই প্ৰথমবাৰ থৈছো আৰু হয়।
অ' মানে হলতটো কেনেন চিট চিট মাখা কেনেন ভালনে?
ঠিকে আছে ঠিকে আছে।
বেয়া হেৰি হল আছে সেইটো নেকি চিটবোৰ যে ফাল্টু প্লাষ্টিকৰ চিট,
এ নাই নাই ভাল নাই মইতো পুৰা কমফৰ্টেবল বেছি, মানে ডাঙৰ ডাঙৰ মানে ক্ৰিকেট মই নাজানো, মোৰ হেৰিয়ে কাছিল দাদাই কাছিল দাদা আৰু মই গৈছিলো দুটাই গৈছিল,
অদ তাই
কেছো দদি আমাৰ কেছ মম,
মুভি কিন্তু চাই কিন্তু দিনত কিন্তু ৰাতি বেছি ভাল লাগে মুভি চাই,
ৰাতি,
অ', ৰাতি
মই ৰাতি সাতটা বজাত শ্ব' আছিল চাৰে সাতটাাৰ ন সাতটা বজাত শ্ব' আছিল চাৰে সাতটা
অহ।
যোৱাই নাই, দিনত যোৱা নাই মানে দিনত নাছিলেই সেইদিনাখন ৰাতিয়ে এৰাৰ ৰা-ৰাতি ৰাতি দাৰাই দাদাৰ কাম আছিল, দাদাই ডাইৰেক্ট তাতে গৈছে মই ইয়াৰ পৰা গৈছোঁ মানে এনে দাদাই চিধা তাতে গৈছে মই কাৰ লগত গ'লা? কাৰ লগত গ'লা? অময়িত।
মই গৈছোঁ, মোৰ বা গৈছে। তাৰিছত মোৰ লগৰ এটা গৈছে আৰু এটা দাদা এটা গৈছে।
অ ইয়াত মাজে মাজে চাই থাকো মাজে মাজে চাই থাকপা লাগে আৰু আৰু আমাৰনো গুৱাহাটীতনো হেৰি চব মহা ঘূৰা-ফুৰা জেগা চব ঘূৰিয়ে থৈ দিছোঁ আৰু ক'ত নো যাবি।
অ', আমিচোন গেছোএ চবতে। আৰু যা জাগা মখাতনো কিমান যায় থাকিম।
তই হেৰিত গৈছা নেকি ডিপিখনত মই হেৰি দেখা আইছো ৰে উম, এইটো মানে তই হেৰি পানীখাইটীত গৈছা নেকি? কিটো পানীখাইটীৰ ভিউৰ নিচনা লাগছে। অ পানী খেইটো ন তেনেকে হয় না সেই দলং খ অ', গম পাইছো গম পাইছো আৰে সেইখন আৰে দলংখনৰ কাৰণে যোনখন কাঠৰ সেইখন যে আছে যে দীঘল চাই যে যোন বহুত দীঘল বেৰা দলংখন যে বহুত দীঘল হিলি থাকে যে। অ', এই সেইখন সেইখন চাই পেলাই মই গমা পাইছোঁ পানীখাইটী বুলি।
তোমালোকে যাওঁতে সেইখান আছিল না?
আ-আছে আমি দেখোন কলেজৰ হেৰি লাছদিনাখন, লাছদিনা নহয়, লাছদিনাখনটো চবে ফটা ফাটিয়ে কৰলাক।
তেতিয়া কিন্তু ইমান ভাইৰেল হোৱা নাছিল না জেগাটো।